অ শুনিছো মোৰ কথাবিলাক।
অ' ভাইটি শুনিছোঁ দে অ হেল্ল'। কি কৰ কি কৰিছা।
এনে কিবা হেৰি অলপ কিবা লিখি আছিলো হম অক দিছিল ন কেইটাৱ লিখি সেয়াই লিখি আছিলো।
অ লিখি আছা। কিবা অসুবিধাই কৰিলোঁ পাই মই ফোন ফোন কৰি
দেই আপুনি ফোন কৰিছে আৰু মোৰ মনটো বিৰাট ভালেহে লাগিছে আৰু
অ', অ', অ।
টোকে ওৱেইট কৰি আছিল। কাইবাই এতিয়া মোক ফোন কৰিব দিয় মোৰ লগৰটোৱে নহ'লে দাদাটোৱে পিছত আপোনি কৰিলে ফোনটো
অ', অ'চাহপানি খালি নে?
চাহ পানী খালো খোৱাটো পিছত আপুনি আপুনি খালালে নাই।
মই ভাতে খালোঁ দে ভাইটি।
অ ভাতে খালা ন। কিহেদি খালা।
এই গৰমত আৰু কি খাবি কচোন আকৌ দালি।
দালি আৰু
দালি আৰু সেই কিবা বৰা বান ব বৰা আৰু লেবু সেইয়ে গৰমত খাবা নৰা যি
উম গৰমত খাবা নোৱাৰি সেই টো গৰম গৰম সেইবিলাক গৰম ভাতো খাব নোৱাৰি হোৱাৰ লগে লগে অলপ জিৰণি জিৰণি দিব লাগে। সেইটো ভাত বিলাকক ভাত আঞ্জ বিলাকক তেতিয়াহে অলপ ঠাণ্ডা হলেহে খাই পেলাই বুঢ়িয়ে লাগে।
আহ শান্তি লাগে মানে। সেইটোৱে পিছত পঢ়া শুনা কৰি আছা না
পঢ়া শুনাাতটো কৰি আছো বৰ্তমান অলপ চলপ হ'লেও
আহঁ।
উম।
দুদনা কলে যতেই
অ', অ' দুদনগলেতে যাওঁ।
আহ তাতে ভাল।
পিছত এনে এইবাৰ বোলে কিবা বি এ এইবাৰ কমপ্লিট কৰি পুবাগে বোলে কিমান চাৰি বছৰ মান পুৰিব লাগে বলে ন
অহ এইবাৰ চাৰি বছৰ কে দিছে শিক্ষা নীতি বদলাই দিছে যে এইবাৰ চাৰি বছৰীয়া কৰিছে।
আৰু কেইবছৰ মান দুই তিন বছৰ আগতে হেৰি কিবা তিন বছৰ মানহে আছিল ন
তিনিবছৰ আমি কৰাতে তিনিবছৰ আছিল।
তিনি বছৰতে ভাল আছিল এতিয়া আৰু এবছৰ বঢ়াই দিছে ন সেইটো কাৰণে অলপ কিবা এলেহুৱা এলেহুৱা টাইপৰ লাগে অলপ কলেজত গিলে একজাম একজাম বিলাক সেইবিলাক হ'লে আৰু
অ এলেহুৱা টাইপৰ লাগে অঁ ঠিকে কৈছেনে তিনি বছৰ তাই মে যাওঁ যাওঁ নাযো
হয়, হয়, হয় উম, উম, উম তিনি বছৰতে কেনেকুৱা লাগে আৰু তই এইবাৰ চাৰি বছৰ কৰি দিছে ন।
আহ পুলিচত ইণ্টাৰভিউ দিয়াহেনতৰক পুলিচত ইণ্টাৰভিউ দিয়াাহেন শুনছিলোঁতো নাটৈ দিয়া নাই। একবাৰ বোলে পুলিচৰ ইণ্টাৰভিউ দিছিলি বোলে তই শুনা হেন পাইছিলো। অ', কিবা হত এই ফাইনেলত নে কিবাত নাহিল না ৰিটেনত নাহিল নে কি?
অ অ অ ৰিটানত নাহিল ফিজিকেলটো পাছ কৰিছিলে বাৰু কিয় বা ৰিটানত নাহিল। এ পৰানাই-পৰানাই সিমান মই পঢ়ি কোৱা নাই না সেইটো আৰু গম পোৱা নাছিলো আৰু বুজি পোৱা নাছিলো কেনে কি-কি টাইপ। পৰ পঢ়িব লাগে কুইচনবিলাক কেনেকুৱা আহে অ, সে তাকে আৰু নপৰিল আৰু মই আৰু এনে নাচালো পিছত নাহিল আৰু ৰিটেনত নাম কি কৰিবা। এতিয়া ট্ৰাই কৰি চাব লাগব আৰু।
আ',
কিবা যে মানুহে কয় যে কিবা এশবাৰ ট্ৰাইকৰা কিবা তুমি এবাৰ হলেতো পাবা ন।
অ', চেষ্টা চলাই থাকা, চেষ্টা চলাই থাকা পাই যাবি।
অ'-অ'-অ', চলাইটো থাকিব লাগিব বয়সতটো থকালৈকে। উম,
চেষ্টা চলাই থাক পাই যায়।
অ'-অ'-অ', বহুতেত কিবা ফাষ্ট আইটেমতে। পাই গৈছে এইবাৰ।
অ'।
পিছত আমাকো এইলাৰ এইবাৰ। কিবা ফটো চটো দেখিলে সিহঁতৰ কিবা আমাক অলপ মনতো কিবা বেয়া এনেকুৱা টাইপ।
এই শিলে আহিলে বেয়া, বেয়া লাগি লাফ নাই তই
উম, বেয়া লাগিবইটো আমাৰ লগৰে আছি ছিল একেলগৰে পঢ়া- শুনা কৰিছিলো একেলগে খেল ধেমালি কৰিছিলো। সেইবিলাকে পাই গ'ল। আৰু এতিয়া আমি এনে হেৰি বেকাৰ হৈ আছো। সেইটোয়ে আৰু ভাবিলে কিবা অলপ বেয়া লাগে মনত।
বেকাৰ মানে কি কতো কয়, বেকাৰ মানে তই যদি এৰি দিছা সেতোহে বেকাৰ তই তো। চলি আছে না, চেষ্টাটো চলি আছে অ'তে। একদিন নহয় একদিন হবি সেই মানে সময় একেলগো তই। ইটা', তইতো লগৰ লগত একে-একতা।
কষ্টৰ ফল উম-উম-উম-উম, কষ্টৰ ফলটো বুলে সদায় মিথা। মিঠা বুলে ন কষ্টৰ ফলটো মিঠাই বুলে সেইতোকে আৰু হাৰ মানাত। নাই আৰু এইবাৰ আৰু। এইবাৰ-এইবাৰ হয় হাৰিম নহ'লে এইবাৰ হয় জিকিম।
ডাঙাৰহে হৈছো একেলগে।
উম-উম-উম কিবা হেৰি, কিবা হেৰি আমাৰ সমাজৰ মানুহ বিলাক। ইমান ভাল নহয় ন ইমান।
সমাজৰ মানুহ সেনেকাই সমাজত মানুহ কে।
উম-উম, কিবা অলপ এনেকুৱা অলপ, অলপ দিব লাগে ন। অলপ কিবা হ'লেও এনেকুৱা তুমি। অ', হয় উম- উম-উম-উম-উম। উম, অলপতে হেলি হেৰি কিবা অলপতে কব লাগে না। তুমি এনেকা চলাইছে এনেকোৱা এতিয়াত নোৱাৰা এইটোত। মোৰ ইয়াতে আহিবা আপোনাৰ তাতে যাবা এইবিলাক। কোব লাগে সেইবিলাক একো নকয় আৰু চুপে চাপে থাকে আৰু সেইটো কাৰণে আৰু। এনেকুৱা হ'ল মোৰ অৱস্থা।
আ',
পিছত আপুনি এ এতিয়া কি বি এটো কমপ্লিট কৰি এতিয়া কি কৰি আছে আপুনি?
এতিয়া মই এনেই অলপ পঢ়া শুনা কৰি আছোঁ।
অ'-অ'-অ', কি বাৰ গে তুমি কি এ মেত এডমিশন ল'বা নেকি।
এম এ এডমিশ্যন নলওঁ এম এ এডমিশ্যনত বহুত, পইচা লাগে গম
অ', এম এত বহুত পইচা যায় ন'?
পইচা লাগে আৰু এনে কিবা হতপ কিবা এ, দুধনৈ সন্দিকৈ তাতে পৰবা পাৰি। কিন্তু তাতে কৰে মুক্ত-মুক্ত বিশ্ববিদ্যয়ালয়ত কৰবা পাৰি তাত কৰিলেও মানে ইমান পইচা নাযায় কিন্তু নকৰ নকৰোঁ বুলি ভাবিছোঁ দে।
ঠিকে আছে। তাতো আপুনিতো তাতো বি এটো কমপ্লিট কৰিছে ন সেইটোৱে।
অ' কমপ্লিট সম্পূৰ্ণ হোৱা মোৰ হেৰি ভাল, দুই বছৰে হ'ল।
আৰু কেইটামান যে ৰ ল'ৰা ছোৱালী যে কেইটামানে কেতিয়াবা নাইনত ফেইল কৰে সেই টেনত ফেইল কৰে সেইটোতো বৰ লাজৰ কথা। তন
লাজৰ কথা নহয়, নপ ফেইল কৰি যে নপৰে সেইটাহে লাজৰ কথা।
অ', সেইটো সেইটোকে কয় লাজৰ কথা ন'।
অ
অ মই এটা ভাবিছো এতিয়া কিবা ফেইল কৰিলে কিবা লাজ লাজৰ কথা সেই ভাবিছে আৰু মই।
ফেইল কৰলে আৰু কিহৰ লজৰ কথা ফেইলটো চবেই কৰে না। ফেইল কৰলে ফেইল কৰলেতো শিকব পাৰি।
উম, উম, উম। হয়, হয়।
ফেইল কৰিলে কি হ'ব এতিয়া কোনো লাজৰ কথা নাই। ফেই কৰিলে তে ফেইল কৰিলে মানে নিজকে নিজে চিনি পোৱা হয়। যে অ', মই এইটো গতিত আছোঁ। তেতিয়া নিজকে নিজে চিনি পোৱা হয়। ফেইল কৰিলে মানে নিজকে নিজে চিনি নিজকে নিজে চিনি পোৱা হয় মানে। যে কোন কোনটা ল কোনটা পৰ্যায়ত আছোঁ মানে মই নিজে তেনেকুৱা ধৰণৰ ভাৱ এটা আহে। ফেল মানে কি শেষ নেকি ব্যৰ্থ মানে শেষ নেকি নহয়, চেষ্ট নচলোৱা এটা হে বৰ্থ আহ আহ একদমেই ন
পিছত আপুনি কিব কি এইবাৰ কি অসম পুলিচৰ কাৰণে কিবা এপ্লাই চপ্লাই কিবা কৰে কৰে নাই নেকি?
অসম পুলিচৰ মই কৰছিলোঁ প্ৰথমতে দুহেজাৰ বাইছতে মই প্ৰথম দিছিলোঁ তেতিয়া মই ওঠ ওঠৰ বছৰ একদম কম পোৰাপুৰি হৈছিল। তেতিয়া মই জমদাৰ ধৰণে হেৰি কৰিছিলোঁ।
অ অ অ উম।
এটা কৰিছিলোঁ কিন্তু তেতিয়া মোৰ হেৰি হয় মোৰৰ উচ্চতা অলপমান কম।
অ সেইটো কাৰণে অলপ ৰেজেক্ট কৰি দিল ন। একো নাই বাৰু কিবা উঠতাৰ কাৰণে অলপ কিবা প্ৰেকটিছ হেৰি কিবা কও থাকিবা সেইটো হ'ব পাৰে।
অ', অ' কৰি আছোঁ কৰি থাকিলে মানে এতিয়া মানে ইমান হেৰি নালাগে কাৰণ এতিয়া গম পালো যে মই সীতা লাইনত
পিছত কিবা এপ্লাই চপলাই পিছত এপ্লাই কৰি দ আৰু পিছত ভাইট এইটো হ'লেইঠ টো হ'লেই পিছত টেনচন নাই আৰু আপোনাৰ ত খালি উ উওঠতাৰ কাৰণ প্ৰব্লেম হৈ আছে ন কিবা মেডিকেল চিডেল সেই হেৰি কিবাতে সেইবিলাকত প্ৰব্লেম নাই ন।
নাই নাই এতিয়াও এতিয়া বহুত সমস্যা হ'ব পাৰে মই বহুত বহু দিন হ'ল দৌৰবা যোৱা নাই বহুত দিন জাপ দিয়া নাই। ওম। স এনে লিখিত পৰীক্ষা কিবা ওলালে লিখিত পৰীক্ষা চতুৰ্থ বৰ্গৰ তৃতীয় বৰ্ষ খলালে হেৰি কৰিম বুলি ভাবিছোঁ এ সেয়ে আৰু
উম উম উম পিছত আপুনি কি এতিয়া কি বিয়া বাৰু কৰাইছে। চ নেকি আপুনি
নাই নাই নাই নাই কৰোৱা নাই কৰোৱা নাই নাই নিজকে প্ৰতিষ্ঠাই কৰিব পৰা নাই না।
অ অ অ হয় হয় হয়
কৰিম পিছত অলপ নিজকে আগতে প্ৰতিষ্ঠা কৰো নিজৰ ভৰিত দেৰি হ'ব দেৰি হ'ব অ। থিয় আহ থিয় দিব লাগিব ন আগতে। আহ অ সেইটোৱে সেইটোৱে কাৰণ এতিয়া নিজৰ পেটটা নিজেই পৰা নাই তো বিয়া বিয়া কৰাটো ডাঙৰ কথা নহয় কিন্তু বিয়া কৰি তাৰ পিছত। চলোৱাটহে ডাঙৰ কথা
হয় হয় হয় সেইটোোৱে হয় আৰু ন আপুনি আপুনি যি বিচাৰিলে চব ঠিকেই হৈ আছে
অঁ ম দেখা পায়ছোনা ধুনীয়া এটা আৰু আজিকালি বিয়াত বিয়া এটা যেংকে তেংকে ধৰফৰকে নহয়। গম পোৱা নাই বহুত ঘটনা ঘটি আছে বহুত ঘটনা বিয়া নকৰাকে চোৱা অ বিয়া নকৰাকৈ তুমি মৰি নোযোৱা কিন্তু বিয়াত কৰাইহেনে তুমি মৰি যাব পাৰা মানে মাৰি পেলাব পাৰে তোমাক তো সেইকাৰণে বিয়া নকৰাকে কি তোমাৰ জীৱনতটো নচলিব নেকি চলিব মানুহে এনে কয় যে বিপদৰ। বুঢ়া অ মানুহে এনে কয় যে বুঢ়া সময় কনে চাব বুঢ় সময়ত কোনে চ তোমাৰ ঘৈণীয়েকে চাব নেকি বুঢা সময়ত অসখ হব তোমাক ডকটৰে চাব নাৰ্ছেে চাব
উম উম হয় হয় হয় হয় ঠিকেই
বিয়া বিয়া নকৰালে যে জি। টকা লাগিব টকা থাকিব লাগিব
উম উম হয় হয় হয়
টকা থাকিলে। আপোনাৰ মানে জীৱনটো মানে চলি যায় ভাল ধৰণে সেইটোৱে মানে মোৰ মোৰ গোঠে দি হা। চবৰে একে নহয় চবেই চবৰে চিন্তা ভাৱনা বেলেগ বেলেগ মই ভাবোঁ আৰু মোৰ মতে মই বিয়া এটা মানে একদম মেইন নাভাবোঁ কাৰণ চাওক এই আমাৰ আমাৰ
অ অ অ অ।
জনসংখ্যা বহুত বৃদ্ধি পাইছে গম পোৱা না এতিয়া চোৱা মই বিয়া কৰা মানে জনসংখ্যা বৃদ্ধি কৰা নহয় জানো মই বিয়া কৰালে আৰু দুটা সন্তান দুটা সন্তান প্ৰটো জন্ম হবই ত দুটা দুটা এটা বঢ়া মানে বহুত বঢ়া মই মানে ভাবোঁ মানে মই কাৰণ বহুত বাঢ়িছে আমাৰ ভাৰতৰ জনসংখ্যাৰ ফালেদি। প্ৰথম একদম প্ৰথমত আহি গৈছে সেইকাৰণে
হয় হয় হয় পিছতো তোমাৰ এনে গাঁৱৰ হেৰি। বা পৰিৱেশ চৰি অৱস্থা অৱস্থাাবোৰতো ভালে ন
গাঁৱৰ অৱস্থা ভাল কিন্তু গাঁৱত এতিয়া ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি ধাউতি নাই।
অ, সেইটোৱে হ'ল কথাটো।
অঁ মানে ল'ৰা ছোৱালী মানে পঢ়া শুনা ঠিকে চলে যে এইট ক্লাছ এইটৰ পৰা নাইন নাইনলৈকে যাব নৱম দ নৱম শ্ৰেণীলৈকে যোৱাৰ লগে লগপ ল'ৰা ছোৱালী বাগৰি যায় মানে একদম বেয়া
একদম পৰা পাতে পৰা - পৰা পাতে দিখে একদম ইণ্টাৰেষ্ট নাই ন।
এ- একদম আগ্ৰহী - একদম আগ্ৰহী নাই বৰ্তমানৰ
তাৰ মানে সেইটো কথাটো হ'ল ঘৰৰ এনে গাৰ্জেন বিলাকে মা দেউতা বোলে ঠিক নাই পালে সেইটয়ে। য়াৰ কাৰণ গাঁৱৰ ল'ৰা ছোৱালী বি সেই
সেই সেইটোৱে আৰু মানে মানে কি এই সংগদোষ কিছুমানৰ সংগদোষ তাৰপিছত পৰিস্থিতি কিছুমানৰ পৰিস্থিতিও হৈ গছে হতেৰে যে একে তেনেকুৱা নহয় সেইটোৱে ত তেনেকুৱা ধৰণে মানে আজি আজিকালি মানে কিছুমানৰ কিন্তু ভাল অলপ যদি সেইটো সময়টো যদি। পাৰ হৈ যায় না সেইটো সময়তো যদি বনাব পাৰে তেয়া পিছত কিন্তটো বহুত ধুনীয়া হয় আজিকালি লৰা ছোৱালী সেইটোৱে
উম উম
তোমালোকৰ গাঁৱত কেনেকুৱা
আমালোকৰ গাঁৱতো সেই আপুনি যে কলে কথাবিলাক সেইটোোৱে ধৰণেই আমালোকৰ গাঁৱত।
অ মই মানে বহুত জোগাত দেখিলোঁ মই মানে ঘূৰি ফুুৰোঁ না জেগা। অ' বহুত জোগা তেনেকুৱা তথাপিও যে আমাৰ গাৱৰ ল'ৰা ছোৱালী ল'ৰা আজিকালি ছোৱালীও হয় দিচোন দে ল'ৰা বিলাকে যে। গাঁৱৰ ল'ৰাবিলাকে যে তুমি ভাবা এই চহৰ দৰে যে তেওঁ সিহঁতে আমাৰ গাঁৱত বিশেষকে খালে কি খায় চাধা বিধটোৱে খায় ন' তাৰ বাহিতো আৰু এক্সট্ৰা তাৰ বাহিৰে আৰু অত্যাধিক মানে নিচা নকৰে কিন্তু চহৰত তুমি চাবা তাতে গোটেল। তেনেকুৱা ধৰণৰ
হয় হয়
উম আজিকালি সেনেকুৱাই
উম, আজিকালি সেনেকুৱাই বৰ্তমান আগৰ আগৰ দিনবোৰ নাই আৰু
নাই নাই ন ন
উম উম উম
সময়ৰ সময়ৰো চাব লাগিব না সময়ৰ সময়ৰ লগত চব পৰিৱৰ্তন হয়
হয়- হয়- হয়।
আমি - আমি ধৰা চাৰি পাচ বছৰ আগৰ ত' চাৰি পাঁচ বছৰ পিছততো অলপেয়া বেলেগ ধৰণৰ হ'বই না
উম উম উম
তেনেকুৱা ধৰণৰ আৰু
উম উম হয় হয়
উ চব সময়ৰ লগত উ সময়ৰ লগত কথা
উম - উম - উম।
পিছত তোমালোকৰ ঘৰত কোন কোন আছে?
পিছত আমালোকৰ ঘৰত ত মোৰ ত টোটেল তিনিজন মানেই হ'ব। ম‌ই, মা আৰু দেউতাই
অ, ঠিকে আছে সৰু ফেমিলি আমাৰ দৰেই
এনে সেইটোয়ে ভাল আৰু সৰু পৰিয়ালটো, উম
সৰু পৰিয়ালে ভালে।
উম
সুবিধাও হয় দেচোন দে ক'তবা ক'তবা যাব লগা থাকিলে সেই তুমিয়েই দৌৰিব লাগিব।
উম উম ময়ে দৌৰিব লাগিব আৰু নহ'লে কোনেও দৌৰিব তো
অ' নাই নাই, নাহে নাহে কোনেও নাহে কোনেও নাহে
উম উম উম
লগ বন্ধুৰ টো দূৰৰ কথা, নিজৰ এই বোলে মামাৰ ল'ৰা এই বোলে মা মাহীৰ ল'ৰা কোনেও নাহে আজিকালি দুুনীয়াটো সেনেকা
উম উম উম
পিছত খাৱা-লোৱা কেইটা বাজিল, নটা বাজিল আৰু।
অ' এনে দচটা মান বজাত হেৰি কিবা কৰিম আৰু খাৱা-লোৱা।
অঁ অঁ দচটাৰ ভিতৰতে কৰিব লাগে ৰাতিৰ আহাৰ ইমান দেৰিও কৰিব নালাগে হজমৰো কথা আছে
উম উম উম উম
তে তেনেকুৱা
পিছত অঁ কি লিখি আছা বুলি কৈছিলা?
এই কিবা হেৰি কিবা হিষ্ট'ৰী কিবা অসমৰ দিছিল সেইটোকে কৰি আছো আৰু
অঁ অসমৰ হিষ্ট্ৰী অসমৰ হিষ্ট্ৰী অ' পঢ়িব লাগে জানিব লাগে
উম উম উম উম
ভাল লাগে অসমৰ হিষ্ট্ৰ্ৰীটো আপুনি হেৰি আহোমসকলে কিমানত আহিছিল গম পায় না? কিমান চনত আহিছিল আমাৰ?
আহোমসকলে
উম বাৰশ সাত আঠাইশ চনত আহিছিল। অঁ বাৰশ
অ' অ' অ', কিবা আৰু হেৰি কিবা ইয়ান্দাবু সন্ধি কিবা সেইবিলাক আছে ন আৰু?
অঁ ইয়ান্দাবু সন্ধি আপোনাৰ হেৰি হৈছিল এ চৈধ চৈধ্য, ওঠৰশ ছাব্বিশ চনৰ চৌব্বিছ ফেব্ৰুৱাৰীত। ইয়াণ্ডাবু সন্ধি
উম এনে আমাৰ ভাৰতবৰ্ষখন এনে কিমান চনত স্বাধীন হৈছিলে নে ঊনৈশ ঊনৈশ ছাব্বিশ ন?
হা
আমাৰ ভাৰতবৰ্ষখন কিমান চনত স্বাধীন হৈছিল এনে?
ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্ট ছাব্বিশ জানুৱাৰীত নহয়, পোন্ধৰ আগষ্ট স্বাধীন হৈছিলতটো আপোনাৰ পোন্ধৰ আগষ্ট ঊনৈছশ সাতচল্লিশ চনৰ ছাব্বিশ জানুৱাৰীত আপোনাৰ হেৰি হৈছে ঊনৈশ শ পঞ্চাশ চনৰ ছাব্বিশ জানুৱাৰী হৈছিল আমাৰ সংবিধানখন কাৰ্যকৰী হৈছিল। কিন্তু কিন্তু লিখা হৈছিল ঊনৈশ ঊনপঞ্চাশ চনৰ ছাব্বিশ নৱেম্বৰত, কিন্তু আমাৰ এই আমি। ঊনৈশ ঊনত্ৰিশ চনত যে পূৰ্ণ স্বৰাজ
উঁম, উঁম উঁম, উঁম।
সেই সেইটোতে পূৰ্ণ স্বৰাজৰ তেতিয়াতে তেতিয়াৰ পৰাই যে আমাৰ যে স্বাধীনতা মানে সেই চি সেইটোকে স্মৃতি হিচাপে ৰাখি, ঊনৈশ পঞ্চাশ চনত ছাব্বিশ জানুৱাৰীত, মানে আমাৰ গণতন্ত্ৰ দিৱস পালন কৰা হয়। নাহেনেকা
ব
আৰু
উঁম, উঁম।
এই আহোমসকলৰ প্ৰথম ৰজা কোন আছিল?
আহোমসকলৰ প্ৰথম ৰজা কোন আছিল, সেইটোতো মোৰ মনত নাই।
চুকাফা।
অ' চুকাফা। কিবা চুহুংমুং নে? কিবা আছিল নেকি?
চুহুংমুংটো চুকাফাৰ পিছত
ভাল
চুহুংমুং চুকাফাৰ পিছত এ দিহিঙীয়া ৰজা বুলি কোৱা হয় প্ৰথমতে চুকা ছিল চুকাফাই আহিছিল চুকাফাই বাৰশ আঠাইছ চনত আহিছিল প্ৰথন নহয় দিয়কচোন তাৰ পিছত, বাৰশ ত্ৰিপন্ন চনত হেৰি কৰিলে চৰাইদেউত তেওঁলোকে প্ৰথম ৰাজধানী স্থাপন কৰিলে।
অ' হয় নেকি? এই গৰমত কণী খায় নেকি? গৰমত হেৰি খাব লাগে ন, মাছ খাব লাগে, মাংস খাব লাগে? এই গৰমত ডিম খালে হেৰি হ কো হ'ব।
কোনে ডিমা খাইছিয়ে?
অ পেটৰ অসুখ হয় ন? মোৰ লগৰ এজনে গালফ্ৰেণ্ডক কৈ এ ছে নেকি?
অহ।
সেইটোৱে কিবা আবোল-তাবোল বকি আছে। সেইটোৱে পাগল দৰে। কেতিয়া কৈছা আপুনি, এনে খবৰ পাতি ভাল নহয় আপোনাৰ?
গৰমত কণী খাব পাৰি, যদি লোকেল কণী হয়, মানে
উঁম, উঁম লোকেল কণীটো ভাল ন, চালানীত চাই? উমঁ, উমঁ--কামটো
তাকে তেতো। এইটো আপোনাৰ বাৰ মিনিট হ'ল, তথাপিও কাটি যোৱা নাই যে। সেইটোৱেই ভাবিছোঁ। যমেইমানানে
কিয় বা কাতি নগল আপুনি কাটি দিয়ক, নহ'লে। কাটি দিলে। নহয়, দিয়ক বাৰু। উঁম, উঁম--আচ্ছা, ঠিক আছে। দে, নহ'লে নেকি, দাদা? দে, দে। নাই, মই হেডফোন লোৱা নাই। মই ওপেনলীয়ে কথা পাতি আছোঁ।